ঔ হেল্ল'?
হেল্ল'?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
আ
শুনিছানে নাই?
উম শুনি আছো কি কইছ?
এয়া এনেই অকমান পিছফালে ৰাস্তাত গৈ আছো।
উম ভাত পানী খালি দুপইয়া।
এ অলপ আগত খাই?
অ।
তই কি কৰিছ?
মই এয়া বহি আছো
অ' অ'।
উ
তাপা?
ভাত কিহে খালি, খবৰ খাতি মোৰ ভাল অ।
মই ভাতটোৰো আ আলু পিতিকা আছিলে, তাপা এনেকে জলকীয়া অলপ লৈ পেলাই পিয়াজ এটা লৈ তেনেকেই খাই দিলো।
উম, বাকী ঘৰ ফালে ভাল নহয়। উম মই খালো, খালো খালো।
কিহে খালি?
মোৰ ৰঙালাও ভাজি।
বাহ ৰঙালাও, ৰঙালাও এইবোৰ কি নিজৰ বাৰী নে নে বেলেগৰ?
বাৰী নহয়, অ বাৰীয়ে অ এইবাৰ মানে ৰঙালাওত এনেকে ই মামা বেলেগ এখন বাৰী আছিলে তাত? খেতি কইছিলো।
অ'।
পা গৰুৱে খাই পেলালে তাৰপৰা দু দুজোপামান থাকিলে তাতে লাগিছিলে দুই তিনিটামান সেয়া থৈ দিয়া আছিলে আউ এতিয়া খাইছোঁ
সেহে আমাৰফালে আমাৰ ফালে বাউ এবাৰ ৰঙালাও গছেই নুঠিলে এনেকে মাটি পেলাই দিবলগীয়া হ'ল হয় ট্ৰেক্টৰে গোটেই গছ কেইজোপা ভাঙি পেলালে, সেইটো কাৰণে এইবাৰ ৰঙালাওঁ কিনি পেলাই আনি খাব লগীয়া হৈছে যে কালি নে পৰহি এটা খাইছিলো আৰু, তাৰ বাহিৰে নাই।
অ'। বাকী ঠিকে আছে ঘৰত?
ঠিকে আছে ঠিকে আছে, তোৰফালে?
অ', আমাৰো এইফালে ঠিকেই মজা চলি আছে, খালি আৰু বতৰহে এইটো কি কৰি ৰাতি হ'লে ঠিক নাই।
তাকেহে বতৰ আজি দিনটো ইমান বাৰু খেলি মেলি কৰা নাই, আজি অলপ মাজত তাতে বৰষুণ এজাক দিলে, দি
হয়, এই, কালি যে বতাহ যে আহিছিলে ৰাতি
অ'।
কালি মানে পৰহি ৰাতি আৰু ধৰ
পৰহি ৰাতি, অ'।
আমাৰ পাছফালৰ অকনমান বতাহতে চালিনৰ সুতাটো পচি আছিলে, ঘৰত পাতি আছিলে সুতা কেইটা সলাব লাগে বুলি।
অ'।
চালিখন ভাগি থাকিলে নহয় আমি মানে সেই চালিখনৰ তলতে কোৱাটো আছে আমাৰ।
অ'।
বাৰু কে বতাহ দিছিলে কাৰণে কাহী বাটী ধোৱা নাছিলো, নহলেতো গাতে পৰে।
তাকে বাৰু বাছিলি দেই না বতাহৰ কাৰণে ওলাই বুলিহে।
টিং বিলাকো, ধৰ।
অ'।
টিং পৰাহেতেন মাথা চথা ফাটি গ'ল হয়।
তাকেহে, তাৰপা কালি ভাওনালৈ নগলি?
ভাওনালে নগ'লো অ', বৰষুণ দিলে যে ৰাতি অকণমান।
অ', তাৰপৰা মই এনে এই নটামান বজালৈকে ঘৰতে আছো, ভাত পানী বনাবলগীয়া হ'ল মা নোৱাৰে। তাৰপা ভাত পানী কেইটা বনাই মাংস অকণ দেউতা আনিলে, মাংস অকণ বনাই মেলি খাই বৈ এনে ন টা বজাত অকমান গ'লো, গৈ তোৰ তাত ভাওনা ইমান ভাল নালাগিলে মানে, ভাওনা আমি যাওঁতে আৰম্ভ হোৱাই নাই, তাৰপৰা অলপ দেৰি পিছত চাৰে দছটা মানত আৰম্ভ হ'ল হোৱাৰ পিছত অ', ইমান ভাল নাপালো, এঘাৰটামান বজালৈ গুচি আহিলো আৰু লগৰ এটা ৰাতি বাইক লৈ গৈছিলো।
এতিয়া চাৰে এঘাৰটা বাৰটা মানৰ পৰা বৰষুণ পৰিলেই ধৰ।
বৰষুণ পৰিলে তাৰপৰা, আহি ঘৰত শুই থাকিলেও ভালে হ'ল ন'হলে বৰষুণ এনে দিনে জিকিবলগীয়া হ'লহেঁতেন তাত।
তাকেতো। আৰু সেই নহয়, এতিয়াতো দেখিছই গাজনি ঢেকনি পৰি যে আমাৰ লখিম মানে এইটো চাইডে কিমান মানুহ মৰিছে।
অ'।
উম।
তাকে, আমাৰ পিনে কাৰেণ্টো বৰ্তমান আছে বাৰু।
আছে, আমাৰ কি হ'ল জানো ফিউজ গ'ল
অ', আমাৰ এইকণক শুনিছো সেই ঘৰৰ ওচৰৰ মানে, আমাৰ মমা ঘৰৰ পিছফালৰ মানুহ ঘৰ এই লৰা এটাই ফোন মানে ৰাতি ফিলিম চাই আছিলে তো ধৰি লওক ফোনটো এনেকে ফিলিম চাই আছিলে ৰাতি শুই থাকোতে শুই থাকোতে ফিলিম চাই থাকোতে এই গাজনী বৰ জোৰকে এচাট মাৰিছিলে নহয় পুৰহি।
অ অ অ মাৰিছিলেতো ভয় খাই গৈছো আমি।
অ সেই জোৰ মৰা চাতত বোলে তাৰ হাততে আহি পেলাই অকণমান চক পৰিলে আহি বোলে তাৰ এতিয়া হাত এটা অকমান কাম কৰা নাই বুলি শুনিছো। এতিয়া গম পোৱা নাই।
অ। এইটো ধৰ তোৰ কানেকশ্বন যে
অ'।
আৰু তাতে অন হৈ আছিলে ন, সেইটো কাৰণে হ'ল চাগে।
অ তাকে এতিয়া মানে এই আজিকালি নেটটো যে নেটৰ আ নেট তে তানে যে, তাৰে নেট টো উপৰৰ চেটেলাইটৰ লগত কানেক্ট থাকেতো, তাৰ পৰা এতিয়া টানে এতিয়া ৰাতি ফোনটো চাই থাকোঁতে আহি পেলাই হাততে পৰিলে।
ভয়ে লাগে তেনেকুৱাত ন?
অ এইটো কাৰণে অকমান সাৱধানকে থাকিব লাগে আৰু ৰাতি বিয়লি এনেকে ফোন চোন ইমান মানে গাজনি ঢেৰেকনি দিলে আৰু ইমান ফোন চোন চাই থাকিব নালাগে, তাৰপা সেই
আমি ধৰ আগৰ পৰাই সৰুৰ পৰাই মোবাইল চাই থাকিলোঁ, গাজনী মাৰিছে থৈ দিওঁ মোবাইল বুলি কৈয়ে দৰ।
অ' সেইটো বাৰু কবই কৈয়েই, তেওঁ কাৰেণ্ট চাৰেন্তবোৰ ইমান ব্যৱহাৰ কৰিব নালাগে, এইবিলাকৰো পুৰা টানে।
উম, আৰু ধৰ আমাৰ মানে উম পাহাৰৰ ফালে বাগান এখন আছে দেই
অ',
সেই বাগানৰ ফালে সেইদিনাখন এনেকে ধৰ, কাৰেণ্টটো তোৰ এতিয়া, আমি যে কওঁ কাৰেণ্টটো বৰষুণ দিলে কাটি দিয়ে, আচলতে কাট তি দিয়ে ভাল পা ভালো কৰে, সেইদিনাখন ধৰ বতাহ আহিলে তাৰডাল চিগাটো মাটিত সৰি পৰিলে নহয়, মানুহটোৱে নেদেখি গছক মাৰি দিওঁতে মানুহটো মৰি থাকিলে পাই।
অ। হল বুলি, তাৰপৰা মই বিশেষ গম নাপ পালো, কি হ'ল মানে কাহিনীটো।
মেডিকেল চেডিকেল নিলে নেকি?
অ। সেয়াহে কাৰেণ্ট, আকৌ মানুহক কাৰেণ্টটো লাগে কিন্তু মানে
উম উম। হেল্ল'। হেল্ল' অ ক।
অ এই কাৰেণ্ট বুলি মোৰ মনত পৰিলে আমাৰ তোৰ আমাৰ কাষৰ ৰাজ্যখনতে এতিয়া তই শুনিবলৈ পাইছ চাগে পুৰা ডাঙৰ বানপানী হৈ আছে।
অ।
বানপানীৰ সমস্যা মানে এই কাৰেণ্ট উৎ পাদনৰ জহত যিবোৰ ডেম সৃষ্টি তি কৰিছে তোৰ এতিয়া এটা ডাঙৰ ডেম বনাইছে, ডেমৰ এতিয়া মানে তোৰ নদী পানীয়ে মানে ডেমটোক ধৰি ৰাখিব নোৱাৰি লাষ্টত ভাঙি গোটেই এতিয়া বানপানীৰ সৃষ্টি কৰিছে। মানুহক কাৰেণ্ট টো লাগে, আৰু আমাৰ এতিয়া শুনিবলৈ আমাৰ নিজৰ ৰাজ্যতে এটা ডাঙৰ এটা ডেমৰ সৃষ্টি বনাই হৈ আছে, বনাই ব মানে নিৰ্মাণ কাৰ্য চলি আছে।
অ, অ।
সেইটো যদি, কেতিয়াবাটো সম্পূৰ্ণ হবলৈ হয় সেইটো এতিয়া সম্পূৰ্ণ হোৱাৰ পিছত না, ভগৱানে নকৰক কিন্তু কোনোবা প্ৰকাৰে যদি সেইটো আমাৰ আমাৰ ভাগ সিতি আহি পৰে তেতিয়া আমাৰ
অ'।
নিজৰ ৰাজ্যখনতে এতিয়াতো ধৰি ল' আমাৰতো তিনি চাৰি মুধচৰ ওপৰেদি পানী যাব, আমাৰ নিজৰ এতিয়া থাকিবলৈ দিগদাৰ হ'ব।
উম।
প্ৰতিবাদ চলি আছে কিন্তু চৰকাৰে সেই কথাটো গুৰুত্ব দিয়া নাই মানে
উম। আৰুতো আমি আগতে পাতিছোৱেই ন? অ' আৰু চা আমিতো আগতে পাতিছোৱেই এই প্ৰাকৃতিক বস্তু এইবিলাক। এইবিলাকৰ পৰা আমি বাৰু যিমান প্ৰযুক্তি নলগাঁও এইবিলাকত ধৰি ৰাখিব পাৰিম জানো বাৰু যেনে নেকে চলিছে তেনেকেটো চলিয়ে থাকিব ন'।
অ', এতিয়া প্ৰকৃতিয়ে যাম যিমতে ভাবিব সেইমতেহে হ'ব। আ মি এতিয়া নিজে ধৰি ৰাখিব পৰা বস্তু নহয়টো এইটো বস্তু
উম।
এতিয়া প্ৰকৃতিৰ বস্তু এটা এতিয়া আমি মানুহখিনিয়ে নিজৰ সৃষ্টিৰে বা ধা দিবলৈ চেষ্টা কৰিলে নহব। হয় আমাৰ কাৰেণ্টৰ প্ৰয়োজন আছে, কিবা প্ৰয়োজন আছে সেইটো ঠিকে আছে আমি তথাপিতো এটা লিমিটত থাকি মানে এটা নিজৰ লিমিটত থাকি পেলাই ব্যৱহাৰ কৰিব লাগিব। যেতিয়া আমাৰ কাৰেণ্ট আমি পৰ্যাপ্ত পৰ্যাপ্ত পৰিমানে পাই আছো, পাই থকাৰ উপৰিও আ তাৰ পিছতো সেই ডাঙৰ ডেমটো নিৰ্মাণ কৰা একো যুক্তি নাই মানে।
অ, আৰু মানে ধৰ আমাৰ চহৰবিলাকত তেনেকুৱা সমস্যা নাই কিন্তু গাঁও বিলাকত এনেকুৱা হয় মানে ধৰ গৰমদিন বিলাকত মানে কাৰেণ্টটো যে কাট টি যে থৈ দিয়ে, সেইটো মানে ডাঙৰ ডাঙৰ ইণ্ডা ট্ৰী ফেক্টৰী বিলাকলে মানে কাৰেন্টো চাপলাই কৰে গম পালি নাই? তাৰ ফলত মানে এক্সট্ৰা সিহঁতে পইচা পায়।
সেইটো এক্সট্ৰা মানীৰ জহত সিহতি মানে যেতিয়া এফালে কাৰেণ্টো বন্ধ কৰি সেই গোটেই কাৰেণ্টো সিফালে চাপ্লাই দি দিয়ে
উম, উম।
এক্সট্ৰা পইচা য'ত, সেইটো ভুল কাম কৰে, সেইবিলাক কৰিব নালাগে এক্সট্ৰা মানে এইটো আমাৰ গোটেই সমাজৰ সেৱাৰ কাৰণেহে কাৰেণ্টো আছে। এতিয়া যদি পইচা- পাতি ক্ষেত্ৰত যদি বেলেগক বেছিকে দিয়ে আমাৰ মানুহৰ যদি প্ৰব্লেম ঘটাইছে সেইটো হে তেওঁলোকৰ প্ৰব্লেম হৈছে সেইটো ভুল কৰিছে।
চৰকাৰী যোনবিলাক ফেক্টৰী ডাঙৰ ইণ্ডাষ্ট্ৰি সিহতিতো কাৰেণ্টটো বিদ্যুতটো পায়েই সিহঁতৰ এছ তাৰ কিন্তু যোনবিলাক প্ৰাইভেট ধৰ, সেইবিলাক মানে আমাৰ মানে গাঁৱলীয়া পৰিৱেশৰ মানে গাঁৱৰ কাৰেণ্টটো কাটি পেলাই মানে সেইবিলত হয় কাৰেণ্টটো
অ, সেই সেইটো, চিষ্টেম কৰিলে বেয়া। এতিয়াতো ধৰি লোৱা আমাৰ ৰাতি কাৰেণ্টৰ আমাৰ, প্ৰয়োজন আজিকালি বিশেষকৈ এইবিলাক আহ, কেৰাচিন তেলৰ পৰা ধৰিলে, এইবিলাক নোপোৱা হৈছে। সেইকাৰণে এতিয়া ৰাতিটোৰ ধৰি লোৱা কাৰেণ্টটো নহ'লে ন চলে, যদি তেনেকুৱা অৱস্থাত যদি এ, তেওঁলোকে আন, সেইফালে কাৰেণ্টটো নিদি, বন্ধ কৰি বেলেগ এটা ইণ্ডাষ্টি কিবা, কিবলে কাৰেণ্টটো পঠিয়াই দিয়ে। তেতিয়া আমাৰ মানুহখিনিয়ে ৰাতি কিদৰে থাকিব, কিদৰে মানে ৰাতি উম, টো ধৰি ভাত বনোৱা পৰা ধৰি লয় এইবিলাক কাম, কিদৰে কৰিব? এইটো অকমান চিন্তা কৰিব লাগে। এতিয়াতো ধৰি ল, আমি উম, ধৰি ল, কাৰেণ্ট তালৈ ফোন কৰিলো, তাৰ পৰা আমাক ক'ত লা কিবা এটা বেয়া হ'ল বুলি, আমি মানি ল'লো, আমি যে গম নাপাওঁ সিফালে যে কিবা বেলেগ কাম চলি আছে বুলি।
মানে কাৰেণ্টৰ কিবা প্ৰব্লেম হৈছে, ভাল কৰিব লাগিব দুদিন-তিদিন লাগিব বুলি কয় মানে কাৰেণ্টটো কাটি থৈয় দিয়ে মানে, ইহঁতি বেগকক চাপলাই দিয়ে মানে কা টি থৈ নিদিয়ে মানে, বেলেগক চাপ্লাই দিয়ে।
অ, বেলেগক চাপ্লাই দিয়ে, সেইটো ভুল কাম কৰিছে। মান মানে এতিয়াতো ধৰি ল, অ, কয় যা।
চহৰততো ধৰ তোৰ কেৰাচিন তেল পাবলেই নাই, কিন্তু আমাৰ গাঁৱলীয়া বিলাকতো কেৰাচিন তেল আছিলে ন, পাবলৈ অলপ দিনৰ আগলৈকে।
অ, কেৰাচিন তেল।
কিন্তু এতিয়া বিদ্যুতটো হোৱাৰ পৰা মানে সেই অ, কিন্তু এতিয়া বিদ্যুতটো হোৱাৰ পৰা মানে কেৰাচিন তেলটো নোপোৱা হ'ল, এতিয়াতো গাঁৱতো কাৰেণ্ট নহ'লে গাওঁটো বেলেগ একো সুবিধা নাই ন?
অ, এতিয়াতো ধৰি ল, বিদ্যুতৰ মানে প্ৰযুক্তিটো আহিলে, এতিয়া মানুহৰ অ, সেই প্ৰযুক্তিৰ লগত, আগবাঢ়ি গ'ল, প্ৰযুক্তিৰ লগত আগবাঢ়ি যোৱা মানে মানুহে কি কৰিলে, এইটো বস্তুতটো ব্যৱহাৰ কৰিবলৈ ল'লে আৰু পুৰণা বস্তুটো হেৰাই গ'ল। চিন, তেলটো হেৰাই গ'ল, সেই বুলি এইটো নহয় যে বিদ্যুত অ, এইটো পাবলে নাইকিয়া হৈছে, এতিয়া সেই বুলি এইটো নহয় যে, আমি অকল বিদ্যুতৰ ওপৰতে ভৰসা কৰি থাকিম। আমাৰ কেতিয়াবা, প্ৰয়োজনো হ'ব পাৰে, সেই টো, বাৰু আমি নিজে এ, কেৰাচিন তেলটো আমি পোৱা নাই, সেইটো বেলেগ কথা। কিন্তু এই বিদ্যুতত যদি খেলি-মেলি কৰে, আমাৰ এইফালে বেলেগ সা-সুবিধা নাই। তেনেকুৱা, এনেকুৱা সুবিধা নাই যে যিটো আমি ব্যৱহাৰ কৰিব পাৰো। তেনেকুৱা ক্ষেত্ৰ ত, যদি বিদ্যুতে
উম,
তই, যদি চাও ফালে আজিকালি এতিয়া, কেৰাচিন তেলটো নাইকিয়া হ'ল, হ'লেই সেইটো এতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়ি গৈছে, দাম বৃদ্ধি হৈছে। এইবিলাক দাম বৃদ্ধি হৈছে। না, পেট্ৰলটো আমি ৰাতি কিবা জ্বলোৱা বা
অ,
কিবা এটা ক্ষেত্ৰত আমি, বেলেগ কিবা কৰিব পাৰোঁ। আৰু ইনভাৰ্টাৰটো আ ছে। ইনভাৰ্টাৰ
এতিয়া এনেকুৱা নহয় যে, ইনভাৰ্টাৰটো সকলোৱে ঘৰত আনি, ৰা কি, নিজৰ কাৰণে কাৰেণ্টৰ ব্যৱহাৰ কৰিব পাৰিব।
আৰু ধৰতো, ইনভাৰ্টাৰটো কি বস্তু, কাৰেণ্টটো হ'লেতো এদিন-দুদিনটো কাৰেণ্টটো মানে, কাৰেণ্টটো হ'লেহে ইনভাৰ্টাৰটো চাৰ্জ হ'ব আৰু ইনভাৰ্টাৰ এনেকুৱা ব বস্তু নহয় যে, এসপ্তাহ- দুসপ্তাহলে চলিব নোৱাৰি, ইনভাৰ্টাৰটো খুউব বেছি, দুদিন-তিনিদিনেতো চলা পোৱা যায় ন' চাৰ্জ হৈ থাকিলে।
অ'! দুদি ইনভাৰ্টাৰটো চাৰ্জত থাকিলে, এতিয়া অ'!
উম!
এতিয়াতো ইনভাৰ্টাৰটো চাৰ্জত থাকিলে হয়, চাৰ্জ হৈ আছে কাৰণে আমি, তো ধৰি লোৱা এদিন, দুদিন চলালোঁ। দুদিনত আমাৰ, আমি ফেন